হেল্ল'।
হেল্ল'।
হেল্ল'।
অ শুনিছা নে।
হেল্ল'।
অ শুনিছানা তুমি অ।
শুনিছো শুনিছো।
অ কি কৰিছা?
কোৱা কোৱা তুমি এ ভাত খাই মেলি আছো বহি পেলাই ভাত খে মেলি আছো বহি পেলাই।
অ ভাল নহয় ময় আছোহে এনেই। অ অ মা সহঁতৰ ভাল?
অ ভাল ভাল ভাল।
অ অ আমাৰো ভাল বাৰু অ। কলেজ গৈছিলা নাই
গৈছিলো গৈছিলো।
অ অ।
পৰীক্ষা হৈ আছে নহয়।
অহ।
তোমালোক কোৱা
গৈছিলো অ।
অ অ
বাকী কোৱাচোন
অ কি কম বা
মানে তোমাৰ পৰিও মানে কথা এটা আলোচনা কৰিবলে আহিছো তোমাৰ লগত
অ কি কথা বা
পাৰিম চাগে।
অ কোৱাচোন কোৱা।
মানে মই গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত তোমাৰ লগত তোমাক মানে কথা আলোচনা কৰিম বুলি ভাবিছিলো ছিলোঁ
অ গ্ল'বেল ৱাৰ্মিং অ কোৱা।
উম নে তুমি এ দেখিছা আগতে আমাৰ ইয়াত গৰম পৰে মানে তাতকে এতিয়া বহুত বেছি
অ অ বেছি বাৰু অ
উম আগৰ কিবছৰকে আমাৰ বেছি বাঢ়ি গৈছে গৰমটো।
এইটোতো বাঢ়িবই এইটো চব মানুহৰ ফল হে কুকৰ্ম।
অ আৰু গছ গছনি কাটি আমাৰ শেষ কৰিছে যিহেতু চ' গৰমটো আৰু বাঢ়ি গৈছে।
গৰমতো বাঢ়িছে হয়।
অ তাৰ ওপৰত তুমি কি কবা
আগত কি কম আও এতিয়া মানুহে এতিয়া বাছ চবফালে ধ্বংস কৰি থৈ গৈছে। আহ গছ গছনি কাটিছে তাৰ কাৰণে নিজৰ ঘৰ বনাবৰ কাৰণে। বিল্ডিং বনাবৰ কাৰণে নিজৰ আহ অভাৱ পূৰণ
উম
উম সেইটি উ তাৰপিছত যতে ততে মাতি বিলাক দখল কৰি পেলাই মানে তোমাৰ আহ গ্লবিঙৰ ক্ষেত্ৰত মানে আহ জীৱ জন্তুও অলপ অসুবিধা হৈছে।
অ
বাসস্থানৰ ক্ষেত্ৰত সিহঁতৰ খাদ্য চাদ্য এইবিলাক অলপ অ যিটো সময়ত পাব লাগে তাৰ মানে তোমাৰ আহ সময়ত নাপায় বস্তুবিলাক আৰু তাৰ কাৰণে জীৱ জন্তু অলপ দি অসুবিধা হৈছে।
সেইটোৱে গছ - গছনি কাটিছে আহো
আগতে আগতে ঘৰৰ চোতালত বা ঘৰত আহ ঘন চিৰিকা, শালিকা আৰু যিবিলাক আমাৰ চৰাই চিৰিকটি থাকে এইবিলাক নাইকিয়া হৈ গৈছে লাহে লাহে।
হয় বাৰু অ ঘৰ চিৰিকাটো প্ৰায়ে নেদেখা হলো ইয়াত নাইকিয়াই হলতো। অ চৰাই চিৰিকতি বহুত খিনি বিলুপ্ত অ গৰম বহুত বেছি লাগিছে আৰু। বহুত বস্তুৱে নাইকিয়া হৈ গৈছে আমাৰ মাজৰ পৰা। অ আজিকালি গাড়ী মটৰ বোৰ বেছি হৈছে যান বাহন বোৰ।
অ পলিউশ্যন ক্ষেত্ৰত হৈছে পলিউশ্যন উদ্যগ প্ৰতিষ্ঠা- থান বিলাক এইবিলাক তোমাৰ ডাঙৰ ডাঙৰ যিবিলাক উদ্যোগ আছে।
অ
তাৰ পৰা কলা ধোৱা ওলোৱা আৰু তাৰ যিটো সাৰ পানী লেতেৰা পানীতো নৈত উতি যোৱা সেইবিলাক।। চব ফালে প্ৰদূষণ হৈ আছে অ প্ৰদূষণ যিমান বাঢ়িব গ্ল'বেল ৱাৰ্মিং সিমান বাঢ়িব। এই গছ কটা যদি বন্ধ নকৰে তেতিয়া আৰু বাঢ়িবই
গছটোতো কটাৰ মানুহে ৰোৱাটো নাভাবে গছতো বেছিকে কাটিছেহে এতিয়া। যিটো ৰাস্তা পদূলিও বনাইছে ন আজিকালি চব টু লাইন ফৰ লাইন তেনেককা বনাইছে যিহেতু।
আমাৰ এই কাজিৰঙা ফালে একেহে এতিয়া।
অ তেনেকেদি মানে গছ কাটি চব শেষ কৰি দিছে।
আমাৰ এইফালে এতিয়া যিমান খিনি গছ আছিলে ৰাস্তা কিনাত। কাটি কাটি চব ফৰলইনৰ কাৰণে তোমাৰ আয়োজন কৰিছে আৰু। আয়োজন বুলিয়ে ক'ব লাগিব।
উম। গছ কাটিছে আৰু সেইটো কাটিব লাগিব কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লাগিব। দুখ হয় বুলি গছ ৰুবউ লাগিব
অত্যাধিক কথাটো বহুত ভাল হোৱা নাই টো। মানে পিছৰ প্ৰজন্ম এতিয়া প্ৰজন্মই ইয়াাক গৰম পিছত কিমান বাঢ়িবগে সেইটো চোৱা নাই। তাৰ কাৰণে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে। মই ভাবোঁ মোৰ ব্যক্তিগত ফালৰ পা
উম
আজিকালি আৰু মানে মুনাফাহে বিচাৰে আৰু। চৰকাৰে কোনটো ফালৰ পৰা। পইচা আহিব কোনটো ফালে কি বনাই পেলাই তোমাৰ পইচা সিহঁতলে লব। এইটো কথা জন কল্যাণৰ অৰ্থে যে। আহ জনকলল্যাণটো দিছে বাৰু নিদিয়া কোৱা নাই। আৰু তাৰ উপৰিও বহুত গছ কাটিছে গছ কাটি পেলাই সেইবিলাক কৰাটো প্ৰয়োজন নহয়টো।। এই কেইদিন মানৰ আগতে কেইমাহ মানৰ আগতে তুমি দেখিছিলা। এই গছৰে যিখন হাবি আছিলে। এই মানুহজনৰ নামটো মনত আছ নে।
যাদৱ পায়েং।
যাদৱ পায়েং তেওঁ যে কিমান গছ হাজাৰ হাজাৰ গছ ৰুই পেলাই একদম ধুনীয়াকে কিমান অ হাবি টাইপৰ কৰি দিছিলে।
সেইটোৱে অ।
পঢ়ি শেষ হৈ গ'ল।
অ।
এ তাৰ কু কৰ্মফল কোনে ভুগিব। আমাৰ পিছৰ প্ৰজন্মই ভুগিব। আমি এতিয়া আমি এতিয়া এটা জেনেৰেশ্যনত গৈ আছো লাহে লাহে।
অ।
পিছত আমাৰ আহ পৰিয়াল হব পৰিয়ালৰ পৰিয়ালটো চবৰে হব। চবৰে এই যিখিনি জেনেৰেশ্যন নেক্ জেনেৰেশ্যনৰ কিমান অসুবিধা হ'ব সেইটো চোৱা নাই।
উম হ উম উম।
দেখি তোমাৰ ফালৰ পৰা মতামত তো কোৱাচোন
সেইটোৱে মোৰো একে খিনিয়ে আৰু মানে গছ গছনি কাটিছে সেইমতেও ৰু- ব লাগে এইখিনি গছজোপা মানে আমি সৰুতে জানিছো যে এজোপা গছ কাটিলে মানে দহজোপা ৰু- ৰুব লাগে সেইটো মানে মানুহে মানে এনে কইহে মুখেৰে
উম উম
মুখেৰে কৈ হে কাটি দিয়ে মানে এজোপাতকে বেছিয়ে কাটে, তে দীপৰ বিল খনৰ পাৰতে মানে আগতে যেনেকুৱা ধৰণৰ গৈ আছিলে, এতিয়া এজোপা গছো নাই।
এজোপা গছ নাই মানে দ্বীপৰ বিল কাষত আগতে মানুহে বহি থাকে। কি ধুনীয়া বতাহ মাৰে তাত, গছ- গছনিৰ চাহত, গৰমৰ দিনত তাত আৰাম কৰিবলে ভাল হয়। এতিয়া তোমাৰ তাত গছ গছনি কাটি দিয়া ফুলত কি হব, তাৰ এতিয়া লাহে লাহে গৰা খহনীয়া আৰম্ভ হব, লাহে লাহে মাটি নাইকিয়া হব, এয়া তুমি দেখি ছে ব্ৰহ্মপুত্ৰত কিমান দূৰ আহ মাটি কিমান কিমান ঘৰ উুটি গৈছে।
অ অ
নিউজত টো দিয়ে এইবিলাক, আমি চাব আমি কবহে পাৰো কিন্তু
আমাৰ হাততো সেইটো পাৱাৰ নাই যে আমি সেইখিনি বন্ধ কৰো।
তাকে আমাৰো খালি কোনে শুনিব।
এইটো কথা।
আমিয়ে গছ গছনি ৰুব লাগিব, আমি নোৱাৰো ইমান ডাঙৰ তাঁত ৰুবগে নোৱাৰো কিন্তু আমাৰ আমাৰ ঘৰৰ চৌহদত ৰুব পাৰি আমি নিজৰ গৱলীয়া ৰাস্তাতোত তো ৰুব পাৰিম।
এইটো একদম সঁচা কথা। ৰুব লাগিব ৰুব লাগিব, পিছে বিশ্ব পৰিৱেশ ৰ দিনা হে যে অকল ৰুব লাগে সেইটো কথা নহয়।
সেইটো সেইদিনাখনি মানুহে গছ ৰোৱে ফটোখন মাৰে, তাৰপিছত চাবলৈ মানে নাই।
অ পিছ দিনা পুলিতো জীয়াই আছে নে, কি হৈ আছে, কোননেও মানে চকু
চকু নাচাই কোনেও সেইটো মইয়ো মন কৰিছো বাৰু।
নাগৰিক পইচাৰ ক্ষেত্ৰত মানুহ কিমান তললৈ নামি লব পাৰে, এয়াই এক উদাহৰণ বুলি ক'ব।
সেইটোৱে হয়।
শিক্ষিত মানুহে যদি বুজি নাপায়, অশিক্ষিত মানুহ কেনেকে বুজি পাব।
উম উম
শিক্ষিত মানুহ বিলাকে বা মানুহবোৰে মূৰ্খামি কৰে। অশিক্ষিত মানুহ বিলাকতো মূৰ্খামি কৰাটো সাধাৰণ কথা, কাৰণ সিহঁতি কিমান কষ্টৰ মাজেৰে সিহঁতি ঘৰ এখন চলাবলগীয়া হয়, শিক্ষিত মানুহবিলাকত ব্ৰেইনতো ভাল দিছে। সিহতে পঢ়ি- শুনি পঢ়ি- শুনি পেলাই চব জানি কৰিও যদি মূৰ্খামি তো সিহঁতক মূৰ্খা বুলি নকয়।
হয় অ শিক্ষিত মানুহবোৰে মোক কৈ আছে গছ -গছনী কাটিছে ডাঙৰ ডাঙৰ মানুহবোৰে। ৰাস্তা পদূলি বনাইছে, ডাঙৰ ডাঙৰ উদ্যোগ বনাইছে, এ কোনো বনাইছে
সেইটোৱেটো দুৰ্যোগ প্ৰতিষ্ঠান বনাইছে তাৰ মুনাফা কাৰণে কিন্তু তাৰ বিপৰীতে যে নিৰ্দেশৰ বা যিটোপা অ মাটিত তোমাৰ উদ্যোগ প্ৰতিষ্ঠান হৈছে, সেইটোৰ উপৰেন য়েঞ্চি গছ ৰোৱাটোতো সাধাৰণ কথা, গছ ৰুব পাব ৰে নহয়? আমাৰ কাজিৰঙাত কিমান আছিল আগতে ধুনীয়া গছ -গছ? গছ- গছনি এতিয়া তোমাৰ চবফালে চাৰিওফালে তোমাৰ অ উম ডাঙৰ ডাঙৰ ৰিছ তত ৰেষ্টুৰেন্ট এইবিলাক হৈ গৈছে। ৰাস্তা কিনাৰত প্ৰায় গছ-গছনি নাইকিয়া হৈ গ'ল। আগৰ তুমি ইউটিউবত মাৰি ছাবা আগৰ কাজিৰঙাখন আৰু এতিয়া কাজিৰঙা কিমান ডেভলপ হ'ল?
চব জেগাই সলনি হৈছে চব জেগাই কাজিৰঙাত বুলি নহয়।
পাহাৰীয়া অঞ্চলত কিন্তু চেঞ্জ হোৱা নাই। মই যিমানটো দেখিছোং আৰু সিফালে অ তোমাৰ গছ -গছনি ভালে মান আছে। আৰু গছ -গছনি নথকাৰ ফালে আমাৰ বৰষুণো বহুত কমি গৈছে। বৰষুণ অত্যাধিক মানে তোমাৰ নাইনটি পাৰ্চেন্টমান নাইনটি পাৰ্চেন্ট নহয়। অ ফৰ্টি পাৰ্চেণ্ট মান কমি গৈছে। নেকি তাৰ ফলত খৰাং হৈ গৈছে। মাতি খেতি -বাতি কৰিব পৰা নাই।
উম হয়।
বৰষুণৰ কাৰণে তোমাৰ প্ৰাৰ্থনাও কৰে। এই তেনেকুৱা ধৰণৰ কথা হৈ আছে আৰু এতিয়া। এতিয়া লাহে লাহে গৰমটোতো আৰু বাঢ়িছেই বছৰি আহ যোৱা বছৰে ইমান অ গৰম আছিলে তাতকে এইবাৰ অকমানহতো
বেছি বেছি।
এয়া আমাৰ অসমতো তথাপিও পাৰি কিন্তু বাহিৰত য'ত দিল্লীত দিল্লীত, মুম্বাইত এ চি লগাইও তৎ পোৱা নাই মানুহে, তাত কিমান উষ্ণতা বৃদ্ধি পাই ছে।
সেইটোৱে।
এ চি লগাই যদি তৎ পোৱা নাই আমি বাৰু ফেনৰ তলতে ধুনীয়াকে হৈ যায়গে আমাৰ।
সেইটো এমান গৰমৰ লগত এতিয়া এচি এচি হাৱাতো আমাৰ স্বাস্থ্যৰ কাৰণে ইমান ভাল নহ য়, আজিকালি মানুহে বিচনী মাৰিবলে এৰি দিলে।
আৰু এচিটো এচিটো কোন চানো ভাল এচিটো তাত আহ তোমাৰ চি এফ চি থাকে তাত ক্লৰফুৰ, আহ কাৰ্বন থাকে তাত।
উম।
সেই কাৰ্বনটোতো আমাৰ স্বাস্থ্যৰ কাৰণে কিমান বেয়া সেইটোতো জানিব লাগে মানুহে, তথাপিও এ চি চলাই আছে। বেয়া বুলি জানি
অহ হয়
আজিকালি মানুহ বেয়াটো ফালেহে গতি কৰে
হয় হয় হয় হয় কি খোৱা বোৱা কৰিলা নে
হয় হয় কৰিলো কৰিলো
মাহঁতে কি কৰিছে?
আছে বাহিৰত বহি পেলাই
অহ অ
উম
কিহল
এ আজিকালি তোমাৰ